অঔ।
কি খবৰ?
উম ভাল ভাল। তোৰ ভাগ?
ভালেই ভালেই। ঘৰতেনে?
ঘৰতে আছো।
অ অ, ইমান দিন খা-খবৰ এটাও নাই।
এ তোৰ নম্বৰটো, তোৰ দেখোন এইটো পুৰণা নম্বৰ নহয় নেকি নতুন নম্বৰ নি?
অঁ এইটো নতুনটো।
অ অ মোৰ ভাগৰ মোৰ হাতত নাছিলে আক তোৰ ভাগৰ নম্বৰটো।
অ অ সেইটো।
পুৰণাটো আছিলে, তাপা পুৰণাটো তোৰ সেই ফোন নাযায়।
অঁ। এই হেই নাই আক সেইটো ইনকামিংও নাই আক।
অ সেইটো কথা আক, মোৰ হাততে নতুন নম্বৰটো নাছিলে নহয়।
অ অ।
হ'ল ত‌ই নিজে ফোন কৰিলি। খোৱা বোৱা ভাত খালো ৰাতিপুৱা।
অঁ।
তই?
মই অপেক্ষাৰ পৰা আহি পাইছো অলপ আগত,
ভালেই হ'ল ভূগোল আছিলে আজি।
আহ, কাইলে আছে নাই।
কাইলৈ নাই কাইলৈ মানে হেৰি আছে তি আছে মো নাই যে।
অ আচ্ছা,
কাইলে বন্ধ।
পাই গ'লি।
অ অ,
উ তোৰ লগৰতো আছে নাই।
আছে আছে।
ক হিষ্টি আছে।
অ নহয় ই আকৌ সেইহে বিকিয়া
আহ সেই বিজ্ঞান শাখাৰ নি,
তা হেৰি আছে এইটো বায় হেৰি।
অ আচ্ছা। খোৱা বোৱা কৰিলি নাই।
নাই নাই এই ৰাতিপুৱা স্কুল ওলাওঁতে খাই গলো বাও,
অ কি খালি।
এ কালি খা খানা তলত যে খানাটো আছিলে।
অহ,
তাৰপা বৰমাই কলে তিফিন দুটা লৈ আহা ইয়তেই মাংসক দি দিও মাক, পান কাৰ্ড লৈ যাবা। তাৰ পৰা মই ৰাতিপুৱা খাই যাবা বুলি কলোঁ মই তাক মই লৈ আহিলোগে হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছানে নাই? অ' শুনিছা। শুনি আছানে? হেল্ল' সেই তাৰপাৰ আনিমেলি ৰাতিপুৱাই খাই বৈ গলোঁ। এতিয়া আকৌ দেৰিকে খাম আৰু বাকী মামা ককা আছে নে?
কিয় সুধিলি?